হেল্ল' অ'কোৱা কি খবৰ
খবৰ অ'খবৰ পাতি বাৰু ঠিকেই আছে। তোমাৰ খবৰ কোৱাচোন।
মইও ভালে আছো কি কৰি আছা তুমি
মই এনে মানে নিউজ চাই আছিলোঁ। বাকী তুমি কোৱাচোন তুমি কি কৰি আছা।
মই আ একো কৰা নাই। অলপ আগতে মই ঘৰৰ কাম কৰি আছিলো এতিয়া এনে বহি আছোঁ।
অ' অ সেইটো বাৰু ঠিকে আছে এনে তুমি অ' স্কুল গৈ আছা নে নাই।
অ' মানে মোৰ আ স্কুলৰ গৰম বন্ধ দিলে নহয়।
অ' হয় নেকি। অ' মইতো কলেজ যাও মোৰ মোৰ কলেজত মানে এতিয়াও গৈয়ে আছো মানে এনে তোমালোকক কিবা হোমৱৰ্ক দিছে নে নাই গৰম বন্ধত।
অ, গৰম বন্ধৰ হোমৱৰ্ক দিছে। অ, মই অলপ অলপকে কৰি আছো
অ অ। এনে কোনটো বিষয়ত মানে এনেকে হোমৱৰ্ক দিছে তোমাৰ
মোৰ আহ অনুসাখনৰ বিষয়ে মানে। লিখিব দিছে এ ছেচ আৰু অ, বহুত মানে আহ প্ৰশ্ন কাকতৰ পৰা আ মানে প্ৰেক্টিচ কৰিব দিছে এক্সজামত আহে যে।
অ অ ভালেই আমাকো মানে দিছে, বহুত খিনি প্ৰেক্টিকেল কৰিব দিছে আমাক। কলেজৰ যে। আৰু এনে তোমালোকক অনুশাসনৰ বিষয়ে দিছে ন? কি মানে বস্তু হয়, অনুশাসন মানে?
অ, মোৰ মতে মোৰ মতে, অনুশাসন মানে নিজৰ জীৱনক জীৱনৰ নিয়ম সময় আৰু আচৰণ অনুযায়ী সঠিকভাৱে চলোৱা, আহ, মানে সময়ৰ কাম সময়ত কৰা সেইটোয়ে। তুমি কি ভাবা?
অ। অ, মইয়ো তাকেই ভাবো, মানে নিজৰ কামবোৰ নিয়াৰিকৈ কৰি যোৱা, ধৰা আমাৰ এতিয়া প্ৰধান বা প্ৰাইমেৰী কাম হৈছে পঢ়া শুনা কৰা। ত, সেইখিনি যদি আমি নিয়ম মতে কৰি যাওঁ, বা সময়মতে যিমান বোৰ ধৰা, অ, স্কুলৰ বা কলেজত, এতিয়াতো মই কলেজত আছো। কলেজৰ যিমান খিনি প্ৰফেচাৰে হোমৱৰ্ক বা যিমান খিনি প্ৰেক্টিকেলৰ অ, প্ৰজেক্ট দিল সেই প্ৰজেক্ট বোৰ যদি, সময়মতে কৰি যাও। ত, সেইবোৰে হৈছে মানে নিজৰ কামটো যদি আমি আহ, সময়তে সঠিক সময়ৰ ভিতৰত কৰিব পাৰো। এ সেই সেইখিনিকে আমি অনুশাসন বুলি আহ, কওঁ।
একেবাৰে ঠিক কৈছা তুমি বহুত সুন্দৰ কথা কৈছা। আমি নিজৰ কামটো সঠিক ভাৱে কৰিব পাৰিলেই, এইটো আমাৰ এ মানে অনুশাসন বুলিয়েই কয়।
অ, এনেই অ। তুমি কি ভাবা যে, অনুশাসনটো গুৰুত্বপূৰ্ণ হয় নে নহয়?
অ, মই ভাবো অনুশাসনতটো বহুত বেছি গুৰুত্বপূৰ্ণ। কাৰণ ই আমাৰ আহ, শৃংখলাবদ্ধ আৰু দ্বায়িত্বশীল কৰি তোলে। আৰু আমি যেতিয়া নিজৰ কাম বিলাক আহ, ভালকে নিয়ম অনুযায়ী সময়ত কৰো। তেতিয়া আমাৰ অ, মানে ভৱিষ্যতে কোনো ধৰণৰ মানে, এ যেনেকোৱা সমস্যা নহয় মানে, কামটো ৰখি যায় সেইটো নহয়। সেইকাৰণে অনুশাসনতটো মোৰ কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ। আৰু যিহেতু মই এতিয়া ছাত্ৰ হয়। সেইকাৰণে অ, অনুশাসনতটো মোৰ কাৰণে বহুত বেছি দৰকাৰী। যেহেতটো পঢ়িব লাগে মানে, যেতিয়া অনুশাসন হিচাপে মই পঢ়ি পঢ়ো। তেতিয়া মোৰ অ, মানে পৰীক্ষাটো ফলাফলটো ভাল আহিব পাৰে। সেইকাৰণে মই গুৰুত্বপূৰ্ণ বুলি ভাবো। তুমি কি ভাবা বাৰু?
অ মইয়ো ভাবো যে অনুশাসনটো অ, জীৱনৰ এটা বহুত গুৰুত্বপূৰ্ণ আহ, বস্তু হয় এতিয়া ধৰা অকল পঢ়াৰ ক্ষেত্ৰতে নহয় তোমাৰ যদি আমি যিকোনো কাম যদি অনুশাসনৰ সহায়ত কৰো বা অনুশাসন কৰি কিনে কৰো তেতিয়াহলে কামটো নিৰ্দিষ্ট সময়ত টাৰ সীমা ৰেখাত থাকি ধৰা সম্পূৰ্ণ কৰিব পাৰিম আৰু যেতিয়া ধৰা আমি অনুশাসনটো নিজৰ জীৱনটোত মানে আহ' অ' লা, মানে নিজৰ নিজৰ জীৱনত যে যেতিয়া অনুসৰণ কৰিম তেতিয়া মানে কাম বোৰ নিয়াৰিকৈ হৈ যাব বা সেনেকুৱা এটা আমি ৰিজাল্ট পাম আৰু যিটো মানে আমি কামটো কৰি কেনে এক্সপেক্ট কৰো যে অঁ' নাই আমি এইখিনি মানে ৰিজাল্ট মানে এক্সপেক্ট কৰো ত' আহিছে। ত' সেইকাৰণে অনুশাসন বা ডিচিপ্লিন টো বহুত মানে গুৰুত্বপূৰ্ণ হয় বুলি ভাবোঁ, অকল ছাত্ৰ-ছাত্ৰী জীৱনতে নহয়- এতিয়া ধৰা বিজনেচ মেন আছে ত' তেওঁ বহুত অনুশাসন লৈ কিনেহে চলিব লাগিব যদি তেওঁ সেইবোৰ পালন নকৰে তেতিয়াহলেতো তেওঁৰ বিজনেচত বহুত লোকচান হৈ যাব। সেইকাৰণে মই ভাবোঁ ডিচিপ্লিন বা যিটোক কয় অনুশাসন সেইটো গুৰুত্বপূৰ্ণ হয়। কেৱল ছাত্ৰ-ছাত্ৰীৰ কাৰনে নহয় আহ' শিক্ষক-শিক্ষয়িত্ৰীৰ কাৰণনেও হয়। এতিয়া চোৱা শিক্ষক-শিক্ষয়িত্ৰীয়ে যদি সময়মতে নিজৰ চিলেবাচ যদি কমপ্লিট নকৰে তেতিয়া হ'লে ছাত্ৰ-ছাত্ৰীয়ে পঢ়িব কেনেকে, তেওঁওলোকে কেনেকে মানে তেনেকুৱা ধৰণৰ কথা আহি পৰে। সেইকাৰণে কেৱল আহ' ছাত্ৰ-ছাত্ৰীয়ে নহয় শিক্ষকসকলেও বা আন-আন প্ৰফেচনত থকা মানুহবোৰেও যদি অনুশাসন অনুসৰণ কৰে তেতিয়া হ'লে ভাল ফল লাভ কৰিব বুলি মই ভাবোঁ।
নিশ্চয়, তুমি বহুত সুন্দৰ এটা কথা কৈছা। অঁ' বাৰু আৰু খেল ধেমালিত আমাৰ অনুশাসন প্ৰয়োজন হয় নে তুমি কি ভাবা?
হয়-হয়, খেল ধেমালিটোত নিশ্চয়কৈ মানে অনুশাসন লাগিবই। এতিয়া অনুশাসন নোহোৱাকে তুমি এটা ধৰা মই তোমাক কলোঁ ফুটবল খেলৰে কথা কলো। ত' ফুটবল খেলতে কিছুমান অঁ' প্ৰেক্টিচ থাকেতো। ত' ডিচিপ্লিনৰ সহায়ত যদি আমি নিশিকো বা নিৰ্দিষ্ট সময়ৰ ভিতৰত নিশিকো তেতিয়া মানে টুৰ্ণামেন্ট হ'ব ধৰা খেল প্ৰতিযোগিতা হ'ব তেতিয়া গৈ কেনেতো ভাল ফলাফল দেখুৱাব নোৱাৰিম বা প্ৰদৰ্শন কৰি ৱ নোৱাৰিম। সেইকাৰণে প্ৰত্যেকটো বস্তুৰ ক্ষেত্ৰতে ধৰা অনুশাসনটো বহুতেই মানে দৰকাৰী হয় বুলি ভাবোঁ। এতিয়া আহ' তুমি মানে কেনে ধৰণৰ অনুশাসন মানে পালন কৰা বা কেনেকে দিচি প্লিনটো মানে নিজৰ লাইফত এতিয়া ধৰা অনুপ্ৰেৰণা মানে অনুসৰণ কৰি আছা?
মই আহ' আহ' যিহেতু মই ছা ত্ৰ হয় সেইকাৰণে মই আহ' পঢ়া শুনাৰ ক্ষেত্ৰতো বহুত বেছি- টো মানি চলোঁ আহ' মানে মই আহ' যিহেতু- সময় আহ' সময়ত পঢ়ো আৰু সময়ত কাম বিলাক কৰোঁ। সেইটো এটা এ এটা আমাৰ অনুশাসন হয়, নহয় নে, ডিচিপ্লিন অঁ'। সেইয়া অনুশাসনে মানে, জীৱনত শৃংখলাবদ্ধ আৰু আমাৰ বহুত বেছি দায়িত্বশীল কৰি থাকে। আমাৰ আমাৰ মানে জীৱনত আমি কি কৰিব লাগিব। সেইটো আমি যেতিয়া অনুশাসন হিচাপে কৰো তেতিয়া আমাৰ সেইটো আহ। থাকি যায় মানে আমি পাহৰি নাযাও এইটো এটা অভ্যাস হয় যায়, অনুশাসনটো। সেইকাৰণে অনুশাসনতটো মই সেনেকুৱাকেই মানে মানি চলো।
তাকেই তাকে আহ খুব ভাল কথা কিন্তু আৰু মই ভাবো। মই অনুশাসন, মইও অনুশাসন বহুত মানে, অনুসৰন কৰো মই এ আহ। ৰাতিপুৱা ধৰা বহুত সোনকালে উঠিলো, তাৰ পিছত মই। আ খোজকাাঢ়িব যাওঁ ধৰা তাৰ পৰা আহি কিনে। মানে নিজৰ সময়মতে। কি কোনটো কোনটো কৰিব লাগে, সেই গোটেই খিনি মানে অনুশাসন খনৰ জৰিয়তে কৰি আছে, এতিয়া ৰাতিপুৱা মৰ্ণিঙৰ পৰা আহি কিনে মই। ধৰা অলপমান পঢ়িলো, তাৰ পিছত আ, নিজে ওলালো ধৰা ৰেডি হলো। তাৰ পিছত ভাত পানী খাই কিনে আকৌ। কলেজলে গ'লো। তেনেকুৱা ধৰণৰ তাৰ পিছত আকৌ, কলেজৰ পৰা আহি কিনে দুই তিনি ঘন্টা ধৰা। শুই ললো, শোৱাৰ পিছত আকৌ মানে পঢ়ি পঢ়িব বহো। বহু তেনেকে মানে অনুসৰণটো আমি মই মানে, আহ, অনুশাসনটো অনুসৰণ কৰি আছো আৰু। আৰু তুমি মানে কি ভবা যে, অনুশাসনটো জন্মগত, হয় নে মানুহে এইটো শিকিব লগীয়া কথা হয়।
মোৰ মতে অনুশাসনটো শিকিব লগীয়া। অভ্যাসৰ জৰিয়তে গঢ়ি তুলিব পাৰি। অনুশাসনটো যেতিয়া আমি সদায় কৰি থাকো, কৰি থাকো তেতিয়া সেইটো আমাৰ অভ্যাস হৈ যায়। অভ্যাস হৈ গলে, তেতিয়া আমাৰ আহ অনুশাসনটো আমি। প্ৰায় আমাৰ আহ, জীৱনত দৈনন্দিন জীৱনত আমি সেইটো, মানে কৰি থাকিব পাৰো ন। যদি আমি এটা কাম সদায় কৰো, তেতিয়া আমাৰ অভ্যাস হৈ যায়। সেইকাৰণে আৰু অ আ মানে, অ যদি আমি আমি মানে, আহ জীৱনত কি কি কৰি যিবোৰ কৰি থাকো সেইবিলাকৰ পৰাই শিকো। সেইকাৰণে অনুশাসনটো আমাৰ অহ, আহ শিকিবলগীয়া জন্মগত নহয়, বুলি ভাবো।
তাকে তাকে ময়ো তোমাৰ দৰে ভাবো যে, অনুশাসন এটা, জন্মগত গুণ নহয়, এইটো মানে মানুহে বহুত কষ্টৰ ফলত বা অভ্যাগত যিবোৰ কাম কৰি থাকে সেই অভ্যাসটোৰ ফলতহে অনুশাসন সন্তৰ জন্ম হয় ধৰা, এতিয়া আমি আমাৰ কথাকে ক'লো যে, ৰাতিপুৱা উঠি কিনে পঢ়ো বা সেইটো যদি সদায় অঁ অভ্যাসতো পৰিণত হয়। তেতিয়াই মানে অনুশাসনো জন্ম হয় যে। আমি এইটো কাম এইখিনি সময়ত কৰিবই লাগিব। তেতিয়া মানে ডিচিপ্লিনৰ সৃষ্টি হয়, বুলি মই ভাবোঁ, আৰু অনুশাসনটো শিকিবলগীয়া কথা হয়। আৰু ব বহুত কষ্টৰ ফলতহে শিক শিকিব পাৰি বুলি ভাবোঁ। একেবাৰে সদায় সদায় যদি একেটা বস্তু অনুশীলন- কৰি থকা যায়, তেতিয়া মানে অনুশাসনটো- শিকিব পাৰি ব্যক্তি এজনে বুলি ভাবোঁ। অকল কেৱল বা- ছাত্ৰ-ছাত্ৰীয়ে শিকিব নালাগে। আ বেলেগ বেলেগ প্ৰফেশচনত থকা ধৰা বেলেগ কাম কৰা। শিক্ষক-শিক্ষয়িত্ৰীয়ে, অলৰেডি মই ক'লোৱে যে শিক্ষক-শিক্ষয়িত্ৰীয়ে হওঁক বা- তোমাৰ অঁ- ডক্তৰবোৰৰ কথাই ক'ব পাৰি, তেওঁলোকে মানে অঁ, বহুত মানে ডক্ত- ৰবোৰ আছে, যিবোৰে অনুশাসন মানে- ডিচিপ্লিনত মানে এক সময়ত নাহে, উপস্থিত নহয়। তাৰফলত বহুতো ধৰা পেচেণ্টৰ মানে- মানে ডাঙৰ বেমাৰ হৈ যায়, তেনেকুৱা ধৰণৰ সৃষ পৰিৱেশৰ সৃষ্টি হয়। ত' সেইবোৰ সৃষ্টি হোৱাৰ কাৰণটোৱে হৈছে- যে তেওঁলোকে অনুশাসন মানে পালন নকৰে বা ফল' নকৰে। সেই- টো কাৰণে হ'ব পাৰে মই ভাবোঁ।
অঁ, তুমি ঠিকে কৈছা। মইয়ো একমত, আহ যিহেতু আমাৰ- সকলোৰে অনুশাসন লাগে। সেইকাৰণে আমাৰ আ আমি আমি দৈনন্দিন জীৱন অনুশাসন কৰি চলিব লাগে। বাৰু, অনুশাসনহীন জীৱনৰ ফল কেনেকুৱা হ'ব পাৰে তুমি ভাবা?
অনুশাসনৰ ফল সদায় অঁ, ভালেই হ'ব বুলি ভা- বোঁ। যদিও ধৰা মই অনুশাসন- কৰি কিনে ধৰা বস্তু এটাৰ ভাল ৰিজাল্ট নাপালোঁ। কিন্তু- সেই অনুশাসনটোৱে মোক ভাল মানুহ বা বস্তু বস্তু এটাৰ প্ৰতি ভাল- মানুহ বনালে। ধৰা মই, এতিয়া সদায় ধৰা মেথছ কৰি আছোঁ, ঠিক আছে! ত' মেথছত মোৰ যদিও মানে ভাল ৰিজাল্ট এটা নাপাওঁ মই- তথাপিও কিন্তু মোৰ খা জ্ঞান এটা আহিব যে এনেকে বস্তুবোৰ কৰিলে মানে ভাল হয়। ত' সেইকাৰণে অনুশাসনটো বহুত দৰকাৰী, অকল মই মই এটা চাবজেক্ট লৈ গৈছোঁ। অকল সেই চাবজেক্টটোৰ কাৰণে নহয়, যিকোনো কাৰণে হয়। মানে প্ৰথমতে ৰিজাল্টটো নাপালেও পাছত কিন্তু-